হেল্ল'?
অ' কি কৰিছ?
আছো, খাবাৰ ভাল?
অ' ভালে।
অ' ভাত খালি?
অ' খালো ৰ, কিহদি খালি আজি তই?
মাছ।
অঁ মোৰ আজি কণী আৰু আলু পিটিকা।
অ'।
অ', এ শুনচোন?
উম।
আমাৰ হেৰিৰ কি বুলি কয়, হেৰিৰ সংগঠনটোত। তাতে কি মানে হেৰি দিছি, তই ভালকে চাই ল'বি।
অ' দিছি গ'ম পাইছো, চাইছো।
অ', আমি এতিয়া য'ত কথা পাতি
কি কি কৰবা নোৱাৰি, অ'।
অ'।
ইগিলাৰো কথা পাতবা দিছি দে।
অ', তাকাতো।
কালি যাবি বিদ্যালয়ত?
অ'।
যাবি?
অ'। আ'।
পৰহি পৰীক্ষা, তই কালি যাবি?
অ'।
তাতকে ঘৰত নপঢ়াই কিয়?
চাহ বনাইছিলোঁ, ৰ'বা আৰু।
মই নাযাওঁ।
জানো তোক নাযাব কাৰণে, আহক। এ হ'ব, হ'ব, পৰসি পৰীক্ষা যে। তাৰ আগত যে ক্ষতি কিতা কৰছ।
একো নহয় দে, কালি অলপ পঢ়িব পাৰিম। অলপ হলেতো পঢ়িব পাৰিম।
এ তই দাইৰেক্ট কওঁ, বাহানা এটা লাগে। বাহানা টা লাগে হা। উম, গম পাইছো মই, হয় নে নহয় তই কওঁ।
তোক পঢ়োৱাই দিম। দুটা প্ৰশ্ন হলেওঁ তোৰ পঢ়োৱাই দিম। কিতাপৰ পৰা ওলাইয়ে।
বাহানা লাগে হয়নে?
চব জান তই।
জানোয়ে মই তোৰ লগ হয়।
উম, নাইয়ে। অ, এই আজি বঢ়িয়া বৰষুণ দিলে হয় ন?
এই বৰষুণত বৰষুণত ধৰি এইটো আ, কি কয় মই য'ত মই তোক যে যোগাযোগ কৰিছিলো, সেইটো মানে হোৱা নাছিল। যোগাযোগটো লাগা নাছিল তোৰ তাত। আহ,
সেনেকে নাথাকচোন তই, সেনেকাে নাথাক। হেৰি যদি অহাকালি যদি বতৰটো টো, ঠাণ্ডা হৈ থাকে।
এই শুন, শুন, শুন তোক সুধি আছে ন,?
কি?
তহঁতৰ ঘৰৰ সৰু সদস্য তই, তহঁতৰ ঘৰৰ সৰু সদস্য তই, অশান্তি দি আছে ন? অ, মোকো দি আছে। কিয় সদস্য তই
শান্তি, তৃতীয় তই তৃতীয়।
অ, অ, অ, তৃতীয়, তৃতীয়। মোৰ হেৰি কি বুলি কয়? কালি যদি অহাকালি যদি মানে বতৰ যদি ঠাণ্ডা থাকে। তেতিয়া ন'হলি যাব পাৰো।
অ, জানো। জানো মই তোৰ কথা, তোৰ কথা মই কি নাজানো হা।
নহয় যাব পাৰো। মই সেই গুচি আহিম, চাৰে বাৰটা মানত গুচি আহিম। যদি যাওঁ।
তোৰ, তোৰ সেই কি কয় এইটো তোৰ যন্ত্ৰটো দি কথা পাতি আছ নে?
অ, আমাৰ মাজতটো তাত নাহে, মাজটো
আহে সোন, যদি চাহ পাতা হৈ যায় তে তেনেহ'লেও, একো মাথা নামাৰিবি। আশি টকাই দি কিনিম।
অ, অ, অ, তাকেতোন। ক'তবা পাই টান, ক'তবা পাই বোলো?
এই গাড়ীত ৰেল গাড়ীত গেলি পায় এই দুনীয়াৰ, বিছ টাকাহে।
অ, আমি এতিয়া সেইত যাব লাগিল আৰু ৰেল গাড়ীত যাব লাগিল।
অ,
ন,
অ,
তোৰো যে আৰু কথা।
আ আহ,
অ, অ, কেই থাক অ, মোক আজি ছোৱালী এটাই চিঠি পঠাইছিল ৰহ।
অ,
তাইৰ লগত বোলে কথা পাতবা লাগে।
কি চিঠি পথাইছে, ইচ ৰাম
মোক কহছি। মোক কছি হেৰি মোৰ মানে হে কি বুলি কয় আছে এনেকে কাম আছে তুমি মোক হেল্প কৰি দিব পাৰিবা নেকি? এই চেচ তাৰপিছত মই কৈছোঁ মই এতিয়াতো নোৱাৰোঁ। মই আৰু মই আৰু বাহানা মই বাহানা কি বনাইছোঁ। মই কৈছোঁ দেই মই নোৱাৰোঁ মই মানে ঘৰ যাই আছো, গাড়ী চলাইছো।
গাড়ী চলাই আছ?
অ ৰা কেইটা বজাত ৰ, নটা বজাত। নটা বজাত দিছি। হলি মই বঢ়িয়াকে কৈছোঁ মই ঘৰত মই এতিয়া নোৱাৰো ৰবা। ঘৰত যাই আছো, গাড়ী চলাই আছো।
সেইটো বেলেগ কথা, মানে অলপ ত মানে হেই কৰিব পাৰি না। তাৰপিছত মোক অ অ অ মোক সোধছি। অ কি গাড়ী কি গাড়ী, মই কৈছো বাইক। আহ
কি
এই নেক্সট টাইমৰ পৰা কিবা সেনেকে সুধিলে ক'ম আৰু মই উম দেখক বা নেদেখক কলি মানে ভাল লাগে।
বোলে তাই তোৰ সন্মুখত থিয় দি কিনে এই শুন শুন তাই তোৰ সন্মুখত থিয় দি কিনে বোলে তাই তোক চিঠি পথে আছে তইও কৈ আছ মই বাইক লৈ যাই আছো, ইফালে তই খোজকাঢ়ি আছ। তোৰ কেনেকুৱা গা সেই হ'ব ওলাই আ আছিল আৰু মোখেদি নো নোলালো
এহ এই লাচ সন্মান যাব।
অ লাচ সন্মান যাব। অ এইয়াটা আহি আছে যি।
অ গম পাইছো দে, গম পাইছো দে। অ অ অ গম পাইছো দে।
উম
বাপৰে বাপ তাৰপিছত আৰু মই কলো অহাকালি মোৰ আৰু হেৰি আছে দুতীয়খন বিদ্যালয় যাব লাগিব চাৰে চাৰি তাৰ পৰা চাৰে সাত চাৰে সাতটা বুলিয়ে কৈছো মই। কাৰণ আমি
কালি নাই, এহ কালি ন জন্মদিন।
কাৰ জন্মদিন?
ঐ নহয় নহয় নহয় পৰহি।
পৰহি অ
ছাব্বিছ তাৰিখ।
পিছে মানে
কালি হেৰি কৰিব লাগবো। মই আৰু সেনেকে কৈছো যে মই চাৰে চাৰিটাৰ পৰা চাৰে সাতটা। আমি চ কব গিলে চাৰে সাতটাই ধৰিব লাগিলে কাৰণ আমি ঘৰে আহি পাওঁ চাৰে সাতটাত।
চাৰে সাতটা মোৰ আঠটাই বাজিব হৈছে আজি। কাৰণ মই এ আৰু-আৰু মই সেই সোমালো কি কয় এইটো। এ মই জৰপাই কিতাপকেইখন লৈছিলো আৰু তাই তাত সোমাইছোঁ আহি কিনে। তাইক আৰু ঘৰৰ সন্মুখৰ পৰাই যোগাযোগ কৰি দিছো কৰি কিনে আৰু মই সিহঁতক ঘৰত যাই কিনে এ ইতিহাসখন কিনি আনিছোঁ।
অঁ-অঁ।
উম। মই বোলে এই পইচা থাকোঁতেই কিনি যাওঁ আৰু নহ'লে আৰু পিছক লৈ কিনাও নহ'ব, লগাও হৈছে দে কিনিয়ে দিওঁ। তোৰ পিছে দি চাউন এই শব্দ শুনি আছোঁ।
অ!
নেটৱৰ্ক নাই। উম!
আহিছে এইবাৰ। এইবাৰ আহিছে অঁ।
এইবাৰ তই কৰ অ এইবাৰ তই কৰবি নে এইবাৰ তই কৰ।
অঁ! এইবাৰ ময়ে কৰিম দে এইটো হৈ লওক দে বোলো।
অঁ! এইটো হৈ ল‌ওক তাৰ পিছত আৰু তই কৰিবি তাৰপিছত মই কৰিম। মই তিনটাটো কৰিম সেনেকে মাজে-মাজে।
উম! হ'ব দে। এতিয়াটো আছোঁৱেইটো আমি কামটো না এতিয়া নে কৰি থৈ দিওঁ দে নহ'লে বা তিনটামান।
এ তইটোন ইটানে গোটেইকেইটাই আকত থৈ দিওঁ দে।
অঁ! হ'ব দে কালিক লৈকে আৰু কৰিব পাৰিম।
অঁ!
অ মো সেইটো দি ক্লিপটো দি। উম, ক‌ওক?
কাৰণ মোৰ দে এ তিনদিন মান হ'ল সেইটো এনেই মই খাওঁ উতম কৰিব চাই আছোঁ।
অউ, অ।
উম! তই নাই নে সেইটো কাৰণে হোৱা নাই। কিয় নাই তই? কিয় নাই তই?
মোৰ যি দিক
নাই কিয় তই হা? কিয় নাই তই? নামাতিবি তই মোক?
এই হয়ছি দে ইহ-ইহ।
উম! উম।
চাচোন তাইৰ।
এ কৰ হ'লেও কৰ কিয়া মানুহ গিলা ঘৰৰ মানুহ হৈ যায়।
অ! ই মোৰ লগৰ ল'ৰাটোৰ লগত কথা পাতিলোঁ দেই। হেল্ল'!
অ!
মোৰ লগৰ ল'ৰা ল'ৰাটোৰ লগত কথা পাতিলোঁ দেই, কথা পাতোঁতে হেৰি কৰিলোঁ মই আৰু এনেই আৰু মানে কথা বিচাৰি পোৱা নাই কি কওঁ, কি কওঁ ক'ত কথা পাতিব ইচ্ছা গৈছে মানে তাৰো কথা সেয়া তাকো নৰি ন নৰি ন তাৰ পিছত মোৰ সেই কলোঁ হা এনেই কথাত আহ হে সেই কৰিলোঁ কি বুলি কয় এ আমাৰ হেৰি সৰুটোয়ে মোৰ মানে উ ঠত লগোৱা সেই এটা ভাঙি মানে বেয়া কৰি দিছি ৰ, তাৰপিছত তহঁতে মোক কি কয় মই কিনি দিম দিয়া বোলে।
হা?
মানে মই ক'লো হা, এ মই মই আৰু তাক এনে কৈছোঁ হা আজি এই মোৰ ভা এ মোৰ হেৰি সৰু তই এ মোৰ মোৰ মানে উঠত লগোৱা সেই এটা মানে বেয়া কৰি দিছে ৰবা। তাৰ সেইবোৰত লগ খেলনাবোৰত মানে লগাই লগাই কিনে। মোক কি কয় মই কিনি দিম দিয়া বোলে। অ বাপৰে বাব কথা।
কথা কোনটো বেয়া কৰছে?
কি বেয়া হৈছি?
এ তহঁতৰ সৰুটোৱে খেলনাত লগাই।
কোনটো বেয়া কৰছে বোলোঁ?
অঁ অঁ।
অঁ অ।
এ নাই, কোনটো? অ নহয় নহয়, সৰুটোক মনে মনে থাকবা দিছিলোঁ মই।
অঁ।
উম, অ পি আহ আহ হৈছে মই কৈ দিছোঁ দে এইবাৰ আৰু।
দে দে কৰ কৰ কৰ।